হয়, নমস্কাৰ। হয়, গুড মৰ্ণিং জনাব।
হয়, আপুনি অলপ সময় মোক অলপ সময় মোক দিব পাৰিবনে!
হয়, পাৰিম কওকচোন!
হয়, মই আপোনাক মানে অসমত যিহেতু বিহুৰ ওপৰত, বিহু উৎসৱ পালন কৰা হয়। আপুনি আহ ক'ব পাৰিবনে! অ, কি কি বিহু পালন কৰা হয়, আৰু অহ, কোনটো বিহুত কি হিচাপে পালন কৰা হয়, জনাব পাৰিবনে!
হয়, আমি অসমৰ বিহু হিচাপে আমি, প্ৰধানকৈ তিনিটা বিহুকে জানো। আহ। বহাগ বিহু, যিটো বহাগ মাহত উদযাপন কৰা হয়। আহ, কাতি-কাতি বিহু বা কঙালী বিহু, যিটো আমাৰ কাতি মাহত আহ, উদযাপন কৰা হয়, আৰু মাঘ মাহত আমি মাঘ বিহু বা ভোগালী বিহু হিচাপে উদযাপন কৰো।
হয়।
এই তিনিটা বিহুৱে সাধাৰণতে আমি উদ, অসমত উদযাপন কৰোঁ।
হয়, হয়, মানে বহাগ বিহুত
হেল্ল'! হেল্ল'! হয়। জনাবচোন আপোনাৰ মই প্ৰশ্নটো ভালদৰে বুজি পোৱা নাই এবাৰ আৰু কৈ দিব।
ধৰ সাতটা বিহু থাকে বহাগ বিহুৰ দিনা। অহ উম, ধৰ গৰু বিহু থাকে, গৰু বিহুৰ দিনা গৰু গা ধুওঁৱা হয়। মানুহ বিহুৰ দিনাখন আহ মানে আহ সৰুয়ে ডাঙৰক আহ সন্মান বা সেৱা কৰে, আপোনালোকৰ ফালেও এইটো নিয়ম আছেনে?
হয়, আমি আমাৰো মা মানুহ বিহুৰ দিনা আমি আহ মানুহ বিলাকে যেনে প্ৰকৃতিয়ে আহ গছ প্ৰ কৃতিৰ এ গছৰ পাতবোৰ যেনেদৰে সল লাই বহাগ মাহৰ আগে আগে, ঠিক তেনেদৰে আমিও বহাগ মাহত মানুহ বিহুৰ দিনা আমি ক যিখিনি আমাৰ বৃ বৃদ্ধ লোক আছে, সেই বৃদ্ধ লোক খিনিৰ পৰা আহ আশীৰ্বাদ বিচাৰো সেৱা কৰো আমি, তাৰপৰি সৰু ল'ৰা ছোৱালীসকলক মৰম কৰোঁ, আৰু আমাৰ অঁ অসমৰ বিহু উৎসৱ যি আমাৰ অসমৰ প্ৰাণস্বৰূপ গামোচা বা গেঞ্জি সেই সেই বিলাক আমি বিহুৱান হিচাপে গ্ৰহণ কৰোঁ।
হয়, হয়। আৰু মাঘ বিহুত ধ ধৰা হ'ল, আমাৰ এইফালে মানে মাঘ বিহুত পুহৰ যেতিয়া দোমাহি বুলি কওঁ আমি, গাঁৱলীয়া ভাষাত দোমাহী বুলি ক'লে দোমাহীৰ দিনা অঁ মানে এ লগ ভাত খোৱা হয়। আপোনালোকৰ ফালেও এইটো নিয়ম আছে নে?
হয়, হয়। আমি আঁ, আমাৰ আ, এইপিনেও সেই একে ধৰণৰ নিয়মেই আছে। আমি আঁ, দোমাহিৰ দিনা গোটেই আঁ, পৰিয়ালে বা আমাৰ গাঁৱৰ বা সমাজৰ গোটেই মানুহখিনিয়ে আমি ওলাই আহি একেলগে লগ ভাত খাওঁ, আহ মাছ মঙহেৰে আনন্দ ফূুৰ্তি কৰি আমি আঁ পিঠা পনা বনাওঁ আৰু আঁ ভোগালীৰ জলপান আঁ খাওঁ আমি।
হয়, হয়, বুজি পাইছো। আৰু কাতি বিহুৰ দিনা আপোনালোকৰ ফালে কি কি কৰে জনাব পাৰিবনে?
হয়, কাতি বিহুতটো সাধাৰণতে আমি খেতিৰ লগতে জড়িত বুলি ভাবো, কাৰণ যেতিয়া আমি খেতি আঁ আমাৰ শস্য বিলাক অ' ধান শস্যৰ বিশেষকৈ ধান শস্য বিলাক যেতিয়া পকে পকাৰ আগে আগে আমি কাতি বিহুটো উদযাপন কৰোঁ।
আমি উম আহ উম ধাননি পথাৰলৈ যাওঁ, আৰু সেই ধাননি পথাৰৰ মাজত আমি এ মাটিৰ চাকি জ্বলাই অ তাতে শৰাই আগবঢ়াই আমি ৰাইজৰ মংগল কামনা কৰো, তাৰোপৰি আমাৰ আঁ, যিখিনি পোক পৰুৱা থাকে খেতি পথাৰত সেই পোক পৰুৱাবিলাক যাতে শস্যবিলাক নাশ নকৰে, তাৰ কাৰণে আমি চাকি গছি দি আহো। আৰু সকলোৰে মংগল কামনা কৰি আমি আ আমাৰ অ' যে বাৰীৰ পিছপিনে থাকে যেনে তামোল গছ নাৰিকল গছ বা গছ বিলাকৰ গুৰিত তে আমি চাকি জ্বলাও, তাৰ ঊপৰিও আমি গোহালিত কি চাকি জ্বলাও, আ আৰু আমি ডাঙৰ- অ, ডাঙৰৰ পৰা আ আশীৰ্বাদ বিচাৰো, কাতি বিহুত।
কি কৈছে এবাৰ কথাটো জনাবছোন? হেল্লৌ' হেল্লৌ'
আ থাপনা দিয়াৰ পিছত, মানে- মাহ প্ৰসাদ খোৱা যায় নে গধূলি ঘৰে ঘৰে?
হয় হয় হয়, আমি আ বুজি পাইছো আমি গোটেই গাঁওৰ ল'ৰা বিলাকে- বা ওচৰ চুবুৰীয়াৰ যিখি- খিনি ল'ৰা ছোৱালী আছে, গোটেই বিলাকে সকলোৰে ঘৰে ঘৰে যাওঁ, আ- গৈ আমি মাহ প্ৰসাদ আ আমি গ্ৰহণ কৰোঁ আৰু-
হয়, হয়।
আশীৰ্বাদ লওঁ, ডাঙৰ বিলাকৰ পৰা আশীৰ্বাদ লওঁ।
অঁ, উম মানে মাঘ বিহুৰ-
অঁ আপোনাৰ প্ৰশ্নটো মই বুজি পোৱা নাই আৰু একবাৰ ক'ব।
মানে মাঘ বিহুত বিহুত যে পিঠা পনা বন- যে আপ-
হয়।
হয়।
হেল্লৌ' হেল্লৌ' হেল্লৌ' বুজি পাইছেনে নাই?